হেল্ল'। হেল্ল' হেল্ল'
অ।
হেল্ল' অঁ কি কৰি আছা?
এনেই আছো তুমি
হেল্ল' মইতো এনেই আছো বাৰু বৰ্তমান।
অ অ ভাত খালা
মই খালো তুমি
উম খালো বাৰু।
ঠিকে আছে।
উম যে ঘৰত কোন কোন আছে? হেল্ল ঘৰত কোন কোন আছে
ঘৰত ঘৰত ঘৰততো কোনো নাই মই অকলে বাৰু
উম অকলে হয় মা দেউতা নাই
মা দেউতা নাই।
অ কত গ'ল হিদিনা
মা দেউতা মানে কি বুলি কয় মই ঘৰত নাথাকো বেলেগত থাকো মানে মই মই তেজপুৰত থাকোঁ
অ তেজপুৰত
তেজপুৰ টাওনত থাকো মানে তেজপুৰত কাম কৰো মানে তেজপুৰত এতিয়া পঢ়ি আছো
অ
অ ডিগ্ৰীটো কৰি আছোঁ এতিয়া মানে তেজপুৰত। তোমাৰ তোমাৰ মা দেউতা
অ মা দেউতা আছে।
উম
দেউতা বাহিৰত থাকে মা মই বা ঘৰতে থাকোঁ।
আচ্ছা
উম
আৰু কি পঢ়ি আছা?
মই এবাৰ এলেভেন ইলেভেন ইলেভেন অ তুমি চ
মই বি এছ ফা মই বি এ ছেকেণ্ড চেম।
অ একো বিজনেচ কৰা নাই তুমি এতিয়া
মই বিজনেছ এটা কৰিম এ কৰি আৰু কৰি আছোঁ এতিয়া
কিহৰ কৰিবা কিহৰ?
মই এতিয়া গাহৰি বিজনেছ
অ হয় নেকি?
উম।
পুৰা লাভ হয় গে ন গাহৰিত
তুমি? লাভ হয় মানে প্ৰথমতে যোনখিনি অলপ‌
কোৱা কোৱা।
অহ কোৱা কোৱা তুমি কোৱা
মানে প্ৰথমতে অলপ ইনভেষ্ট কৰিব লাগে তাৰপিছতহে আৰু অলপ লাভটো হয়
অ
উম। প্ৰথমতে এতিয়া তোমাৰ গাহৰি কেইটা অকমান ভালকৈ বনাওঁতে সৰুতে আনিছো তো তাতে চোৱা চিতা কৰিব লাগে চোৱা চিতা মানুহ ৰাখ কিছু মানে এক্সাম টো কলেজতে যাওঁ ন সেইকাৰণে আৰু মানুহ ৰাখিছো এক্সট্ৰা ধৰা সিহঁতক দানা পান নিদিয়া সৰুৰে পৰা চোৱা আকৌহিক অলপ দিব লাগে
অ গাহৰি কেইটা ঘৰতে থাকে নে তেজপুৰতে কৰিছা?
মানে মই এইটো গাহৰি ইয়াত তেজপুৰ নাই মানে বেলেগ এখন গাঁৱত কৰিছো
অ লগৰ আছে চাগে কোনোবা
লগৰ মানে এনেকাই আৰু লগৰ নিচিনাই এখন মানে তাতে হেৰি আছে সৰু গাওঁ এখন তাতে দি দিছো তাতে তাত জেগা হেৰি কৰি পেলাই তাতে কৰিছো মানে
উম মই এবাৰ কাপোৰৰ কৰিম বুলি ভাবিছো
অ। কি কি কাপোৰ?
তাতে চাদৰ মেখেলা আৰু ছোৱালী মানুহৰ জীনছ টপ
আতচ্ছা
খেলা আৰু ল'ৰা মানুৰো থাকিব।
মজা
পাৰিলো হৈ কাপোৰটোৱে বিচাৰিলো কৰিম
এ তেজপুৰত আহিবা বিশাল মাৰ্কেটত পুৰা অলপ কম কম ৰেটতে পাবা।
উম যাম হ'ব।
তাৰ পা নিবা তেতিয়া অলপ কমত হব তোমাৰ লাভো হ'ব
অ।
তোমাৰ নাইণ্টি নাইনতে স্পৰ্টিং বিলাক পাবা
উম।
ল'ৰা মানুহৰ ছোৱালী মানুহৰ যাৰ লাগে তাইৰ নিব পাৰিবা
অ চাদৰ মেখেলাবোৰ? অ মোৰ ঘৰ পিছত কমিয়া।
হেল্ল'
অ কোৱা কোৱা পাছত কম
চাদৰ মেখেলা চাদৰ মেখেলা মোৰ তেজপুৰত আকৌ
অঁহ। চাদৰ মেখেলা যে কিমান মান দামত
চাদৰ মেখেলা তোমাৰ ষ্টাৰ্টিঙে আছে তোমাৰ দুহেজাৰৰ পৰা
অ
মানে কম দামী বিলাক আছে ইমান খাচ নহয় এইবিলাক। উম বহুত দাম, কম দামী বিলাক মানে ইমান ভাল নহয় আৰু অ কটনৰতো তোমাৰ দাম আছে। ষ্টাৰ্টিং প্ৰাইজ আছে তোমাৰ পয়ত্ৰিশ শ পৰা চাগৈ
পঁয়ত্ৰিছশ।
আকৌ চেমি পাটৰ আছে। চেমি পাটৰতটো ভালে আছে বাৰু। চেমি পাটৰটো আকৌ প্ৰাইচটো কম, তোমাৰ পোন্ধৰশৰ পৰা ষ্টাৰ্ট হয়।
উম উম।
তোমাক এতিয়া কোনবিলাক লাগে তুমিহে জানিবা আৰু?
অ চাই চাই আনিম, কৰনৰ কাপোৰ কাপোৰে লাগে মানে।
উম' তোমাক জুনটো ভাল লাগে সেইটো নিৱ পায়িবা। উম' ব্লাব কয়ে।
পিছে ঘৰৰ খবৰ ভাল? উম'।
ঘৰত খবৰটো ভালেই বাৰু।
তোমাৰ ঘৰ ক'ত নকলা যে তুমি?
মই পিছত কন্টেক্ট কৰি কম দিয়া।
পিছত কণ্টেক্ট কৰিবা, হ'ব।
অঁ
কৰিবা
উম'।
আৰু কোৱা?
শপত খাই ভাল পোৱা নে?
ফাষ্ট'ফুড, মই ফাষ্ট'ফুডটো ইমান ভাল নাপাওঁ।
নাপাওঁ
মানে, ফাষ্ট'ফুডটো খালে বেছিকে পেট বাঢ়ে।
অ হয় নেকি?
মই তোমাৰ অলপ এইবিলাকে খাওঁ, উ
ফেচ ফাষ্টফুডৰ বস্তুটো ইমান ভাল নহয় বাৰু, এইটো খাব নালাগে ইমান। তেনেকুৱা তোমাৰ ম'ম' আহে, চাওমিন আহে, বাৰ্গাৰ আহে, পিজ্জা আহে। মই আগতে খাইছিলো এতিয়া নাখাওঁ।
অ'।
আগতে বহুত খাইছিলো এতিয়াহে নাখাওঁ আৰু।
অ' এইকেদিন হে যোৱা নাই আমি এনে যোৱা হয় আৰু কেতিয়াৱ- পইচা-পাতি অসুবিধা নাই সেইকাৰণে যোৱা নাই।
চ্ছা'
পিছে তুমি গেম- কাৰিয়া এপটো খোলা কিমান দিন হ'ল?
মোৰ কাৰিয়া এপটো খোলা, বেছি দিন হোৱা নাই।
বেছি- দিন হো নাই। অ' কি বলিছিলা? অ' কোৱা?
তিনি-তিনদিন হ'ল খোলা।
অ' তিন হ'ল আজিৰ পৰা খেলিছাগে ক মানে কথাও কৰিছা আৰু।
অ', আজিয়ে আহিছে মোৰ টাক্কবোৰ লগৰ এটাই দিছিলে এইটো গেম খেলিবা বুলি, হ'ব দিয়া খেলিম বুলি কলোঁ তাক।
উম।
দিয়া।
অ', খেলি থাকিবা ভালে পইচা ইনকাম হয়, মোৰ হ'লে তিনিশ
আচ্ছা, আচ্ছা তোমাৰ বহুত দিন হৈ গ'ল চোন।
উম। আজি চবৰে পেমেণ্ট আহিছে বাৰু। ইমান এটা ভাল হোৱা নাই আৰু, বেছিকে কথাই পাতা নাই মই এইকেইদিন।
অ'।
সময় পোৱা নাই কৰ'বাত কৰ'ৰবাত যাই থাকিব লগা হৈছে।
অ'। কথা
উম, পিছে ক'তো ফুৰিব যোৱা নাই?
ফুৰিব যাওঁ বুলি ভাবিছোঁ।
অ', ক'ত যাবা, অ', কোৱা। অ', টাৱাং যাবা?
যাবা নেকি তুমি?
অ', তাকে যাম বুলি ভাবিছোঁ লগৰ কেইজনমান লগত।
আচ্ছা, মোক কন্টেক কৰিবা আমাৰ লগৰ কেইজনো যাব। অলপ কম খৰচতে হ'ব তেতিয়া।
উম, ক'ম দিয়া।
উম। কণ্টেক কৰিবা।
পিছে কিহত যাবা, এনে বাছত যাবানে?
যদি লৰা-ছোৱালী অলপ বেছি হেৰি কৰে হয়, লগৰ বিলাক। তেতিয়াহ'লে বাছ, যদি অলপ কম- কম- হয়, আৰু তেতিয়া আৰু এনেকৈ অলপ সৰু গাড়ীয়ে সেইখন চাম আৰু।
অ', হ'ব আমাৰ তিনিজনী চাৰিজনমান যাম কৈছে আৰু।
চাৰিজন মান অ', আমাৰ আছে বাৰু তোমাৰ দহজন মান। আৰু কেইজনমান বিচাৰিবা হ'য় যদি।
অ', হ'ব বিচাৰিম।
উম।
বাইদেউকো
অ', বাইদেউক কৈছোঁ। বাইদেউক কৰা বাইদেউ লগৰ কেইজনমান বিচাৰিব।
অ'।
উম।
আৰু অৰুণাচল ফালেও যাম বুলি ভাবি আছোঁ।
উম, অৰুণাচল ফালে।
অ'।
আছা। অৰুণাচলতো যাব পাৰি, অৰুণাচল মই এবাৰ গৈছিলো আৰু তাৰ পৰা যোৱা নাই।
অ', ক'ত ক'ত ঘূৰিলা পিছে?
অৰুণাচলত মই তোমাৰ ৱাটাৰফল আছে নহয়, বহুত তাত
অ'।
তাতে ঘূৰিলোঁ, এতিয়া বহুত দিন হৈ গল ন পাহৰি পাইছোঁ জেগাবিলাকৰ নাম?
অ', কেইবছৰ মান হল যোৱা?
তোমাৰ এতিয়া কিমান যা ৰবা!
নেটৱৰ্ক নেটৱৰ্কে নাই আৱাজটো আহা নাই ভালকে। অ', আমাৰ লগতে যাব পাৰিবা যোৱা যদি।
উম', হ'ব কন্টেক কৰিবা যাম।
অ' যাম, এইকেইদিনতে যাম ষোল্ল, সোত্তৰ তাৰিখ মানে অ'।
কণ্টেক কৰিবা তাত জেগাবোৰ ভাল আছে তাত ঠাণ্ডা জেগা ন।
অ আমি মানে যোৱা নাই, এবাৰ যাম বুলি ভাবিছো প্ৰথম।
আমাৰ অসমতে গৰম তাত ঠাণ্ডা নহয় আকৌ।
উম।
কি কৈছা কোৱাচোন?
নতুনকে মন্দিৰ এটা যে তে এই ইয়াত পানবাৰীত যোৱা নাই তুমি?
মই তাত গৈ আহিলো।
অ' কেতিয়া গ'লা?
তুমি গ'লা? হেল্ল'? হেল্ল'? তুমি গ'লা পানবাৰী মন্দিৰত? ওচৰৰে তুমি পা তুমি নাই যোৱা? ওচৰতে যাব লাগে আমি গৈ আহিলো, আমি লগৰ কেইটাৰ লগত
অ', তোমাৰ হয়।
এত- এতিয়া তোমাক চীন লগে নাপালোঁ নহয় আগতে? আমি অ অপেনিং হওঁতে তাৰ দুদিনমান পিছতেই গ'লো।
অ'।
অ- অপেনিং হোৱাৰ এসপ্তাহ মান পিছতে গৈ আহিলো আমি তাত।
উম', যাব লাগিব আমাৰ ফেমেলি যাম কৈ আছে মানে তাতে।
আচ্ছা, যাব পাৰিবা ভালে আছে প্লেছটো।
উম'। এনে আমাৰ গাঁৱৰ মানুহ গৈছো আধা ধি ফটোও পাইছো।
আচ্ছা, ফটো পাইছা।
গৈছেও।
অ', তুমি কি ফটো দিব যাম বুলি ভাবিছা নেকি তাত?
নাই, ফটো বুলি নাই আৰু কৈছো আৰু ফটোও পাইছো কোনোবা কোনোবা যোৱা সেয়াই কৈছো আৰু। ফটোতো চবে উঠি আহেই, ইয়াত গ'লো তাত গ'লো।
অ' আচ্ছা, তোমাৰ চাগে ফটো উঠা চখ আছে ন?
অ', আছে বাৰু।
ডেইনৰ তাত ধুনিয়া - ধুনীয়া প্লেচ আছে নাই নাই মই ইমান
উম, মিছা কথা। মই দেখিছোতো তোমাৰ ফটো।
নাই মই ইমান নুঠো নহয়, কেতিয়াবাই ক'ৰবাত এখন দুখন